হা
সত আছা অলপ দূৰত যা ভাই অলপ দূৰত জ নিয়ৰ পৰাই বকি আছে
অ
আহ বাকী তোৰ সেই ফেভট স্পৰ্ট কি লাইক তই কি খেলি ভাল পাও
এতিয়া লগতেো মই স্পৰ্টছ একো খেলাো নাই বাট মোৰ মন আছে স্পৰ্টচ খেলিবৰ লাইক বাস্কেটবল খেলিবৰ ইচ্ছা আছে মোৰ
আচ্ছা আৰু তাৰে বাহিৰলৈতো মইতো শুনিছো তোৰ ফুটবল ভাল লাগিছিল
হা
ফুটবল খেলি ভাল লাগিছিল বুলি কৈছিলো লাইক
অ মোৰ ফুট সেইটোয়ে ফুটবল খেলিবৰ ইচ্ছা আছিলে বাট মানে ইয়াৰে ফুটবলৰ আ ছোৱালীৰ টিম নাই ন, সোঁ খেলি কিনে মানে এনেকে লাভ নহব। সেই কাৰণে
আঃ
অ মোৰ ক্ৰিকেট খেলিবৰ ভাবিছিলো ক্ৰিকেট খেলিম বুলি ব মানে ছোৱালীৰ টিমবোৰ মানে ইয়াতে ইমান এনেকে আগবঢ়াই নিদিয়ে ক্ৰিকেটৰ মেক্সিমাম ল'ৰাৰাকে বাঢ়াই দিয়ে সেইকাৰণে সেইবোৰত খেলি লাভ নাই ব বাস্কেট বলক ছোৱালীক এই মানে দিয়ে চান্স, খেলিব কাৰণে
উম মেঘালয়তো ভাই ছোৱালী বোৰে খেলে, ক্ৰিকেট চিকেট চব অ বাকি ফেৱেৰেট মভিছ বি কিবা
ফেভৰেট মুভিত, তেওঁ ইমান এতিয়া, নাই মানে, চাইছো যিবোৰ ভাল লাগিছে মানে ফেভৰেট এতিয়ালৈকে হোৱা নাই, বহুতে চাইছে ন', চব ভাল লাগিছে।
উম,
মোৰ আৰু এটা হেডফোন কিনিব মন গৈছে।
অহ',
কি কয় কিয় কাৰণ কি কাম দিয়া নাই মানে, - ইটো হেডফোনটোৰ কি লাইক এইটো যোনটো পিনটো আছে চি -টাইপ পিনটো, সেইটোৰ পিনটোৰ যেন, বাউণ্ডেৰীটো যে পিনটো মানে অলপ ডাঙৰ হৈছে যাৰ কাৰণে মানে কভাৰ টো লাগি ধৰে। এতিয়া, এতিয়া সেই চেম মোৰ চাৰ্জাৰৰ পিনটো, ইটো চাবি পাতলা আছে ন? তই সেনে সেই টো ভালকে ফিট হৈছে চ' এই -এই চাৰ্জাৰৰ লাইক চি -টাইপ চাৰ্জাৰৰ নিচিনা চেম এনেকুৱা ফিট হোৱা এ- এয়ৰ ফোন দেখিছো মই। সেইদিনাখন সুনিতা অৰুণাচলত যাব লৈছিলে দেন তেতিয়া তাই বাহিৰৰ পৰাই এনেকুৱা আইফোনৰ এটা কিনিছে ইয়ৰফোন,
অহ
তাত থ্ৰী- থাৰ্টি নে কিমান তেনেকুৱা পৰিছে।
অহ ',
মই ভাবিছোঁ মইয়ো কিনো নেকি এটা।
কিন্তু সেইবোৰ আকৌ জল্দি খাৰাপ হৈ নাযাব?
সেইটোয়েটো -সেইটোয়েটো প্ৰব্লেম এইটোয়ে ভয় লাগি আছে যদি- জল্দি খাৰাপ হৈ যায়।
সেইটোৱে এই প্ৰতনিষ্কৰ ল'ব পাৰ, এইটো চি- টাইপো চাৰ্জাৰ আছে এণ্ড নৰ্মেল এনে ঘুৰ, এ ঘোৰ, তাকেই সিটোত লগাবৰ কাৰণেও আছে।
অহ ',
অ ', সেইটো চাৰ সেইটো মানে হেডফোনটো বহুত ভাল বোলে। সেইটো, ভাল ব্ৰেণ্ডৰ হয় বহুতে বোলে, বহুত বছৰৰ পৰা ইউজ কৰি আছে ভালকেই চলে।
অঃ
একো ভাল, একো ভাল নহয় বোলে। মিছা উম', লাইট গ'ল।
অহ ',
তহঁতৰ তাত লাইট যায়? তহঁতৰ তাত লাইট যায় নে?
অ', ইয়াতেতো বহুত। যায় গৰমৰ সময়ত বেছি যায়।
অ', আমাৰ ইয়া মটো গৈ থাকে লাইট। উম্ ডিষ্টাৰ্ব দিয়ে ইমান।
অহ,
আৰু স্কুলৰ ইউনিফৰ্মটো লাইক তোৰ কেনেকুৱা লাগে কৰি আছ, টোৱে যেনেকুৱা জেপেন- চেপেন, জেপেন -চেপেনত যেনেকে দিয়ে, দিয়ে।
সেইটোয়ে পোৰা ইষ্টেণ্ডাৰ আৰু ভাল দিয়ে।
উম আমাৰো তেনেকে দিব লাগে কিন্তু আমাৰ লেতেৰা দিয়ে
আমাৰ আজি স্কুলৰ ড্ৰেছবোৰ বহুত মানে বেয়া থাকে
উম সুধি আছো ফিফটি ফিফটি নহ'ব
অহ সেইটোৱে সেই কি কয় উমহ তোৰ একো স্পৰ্টছ খেলিব ইচ্ছা নাই
উম আছে মোৰতো চবেই খেলিব ইচ্ছা আছে দেখি এনেকা লাগি যে বা ইমান অৰা আছে কিন্তু মোৰ গা টো যেনেকুৱা উইক উম কু লাগে অ কোল লগাৰ কাৰণে মানে খেলিব ইচ্ছা জেগায়
হোম হোম হোম
কিন্তু খেলিব নোৱাৰো এহে
সেইটোয়ে আগতে গাটো ষ্ট্ৰং কৰি ললে আৰামছে সব খেলিব পাৰে
উম
আৰু একো ইনষ্ট্ৰুমেণ্ট কিবা কিবি বজাব ইচ্ছা নাযায়
উম তেতো বজাও গীতাৰ বজাও গীতাৰে যে লাই ফবজাই আ সময়
হোমহ গিটাৰটো বুজাবতো ইচ্ছা আছে কিন্তু শিকোতে মানে লাইক যদি শিকিবৰ কাৰণেও যাওঁ ক্লাছ কৰোঁ তেন্তে মানে বহুত টাইম লাগে নিজেও ইউটিউবৰ পৰা শিকিব পাৰি কিন্তু সেইটোত পেচেঞ্চ লাগে সেইটো আমাৰ তাত নাই
উম
আৰু কি আৰু তোৰ মোৰ ত ড্ৰামো বজাব ইচ্ছা আছে
বুত
ড্ৰাম বজ ড্ৰাম বজাব
অ অ অ ড্ৰাম মোৰো ইচ্ছা আছে ৰে ড্ৰাম বযাব
ইমান কোল লাগে
ছ অ আৰু তাতে যে ড্ৰমৰ যে জুই জুই ঢালি কিনে পোৰা বযায় ভাই ইমান ধুনীয়া লাগে ৰে কোল লাগে মোৰো বজাব ইচ্ছা আছে কিন্তু ত মই গিটাৰটো শিকি থোৱা নাই ভালকে
সেইটোতো আৰু বেচ গিটাৰ তো ইমান ম জা লাগে ইমান মানে পুৰা ৰকিং লাগে এনেকে লাগে একবাৰ শিকিলো পুৰা ফ্লেক্স কৰিম
অ
কাস্তিকটোয়ে শিকিব পৰা নাই
অ দৰ্জাটো বন্ধ কৰিলে উম মায় চিঞৰি আছে
অ
শান্তি নাই মানে
সেইটোৱে ঘৰত সেইটোৱে টো
কিবা কিবি মাতি দি থাকে
সেইটোৱে
আৰু লাইক অহ হেই তো তোৰ বাইক চলাব ইচ্ছা আছে ন বহুত মোৰো বহুত আছে মই কিনো মই মোকো লাগি এ
সেটোৱেতো আৰু মানে বাইকতটো এনেকে মানে ইমান অপচন নাই না যে মানে হাইত সৰু বোৰো চলোৱাৰ কাৰণে ইমান অপ শন নাই বাত বুলেতত বহুত অপ অপশন আছে যে তই যদি ফাইভ ফিটৰ পৰা সৰু হয় তেন্তে তই চলাব পাৰ ফাইভ ফিট ইত সমান হয় যদিও তোৰ কাৰণে মানে তোৰ চাইজৰ আছে বাইক
উম অ অৰে মোৰ সেই স্কুটিটো আগতে শি কিলো কেনেবাকে কিন্তু কোনে শিকাই দিব
কিন্তু আগতে স্কুটি টো ঠিক হৈ গ'লে আৰাম চে মানে শিকিব পাৰি আগতে স্কুটি টো ঠিক হলেতো মানে মানুহ চানুহতো আ আৰু এনেও ওলাইয়ে যাব ঠিক কৰ মানে শিকাই দিবৰ কাৰণে
সেইয়ে দে কোনোমতে স্কুটিটো শিকি ললে
সেইটোৱেপ্ৰথম প্ৰথম স্কুটি টোলে যাতে আমাৰ তাতো অলপ বেলেঞ্চ কিবা কিবি আহি যাক ভালকে সেই সময়ত এতিয়া অ মানে বুলেটত বাইকত বেলেঞ্চ কৰোতে স কষ্ট নাপ মানে লিফ্টিং কিবা কিবি কৰোতে সেইটোও কেইদিনমান কৰি ল'লে আৰ্ট পাৰি যাম
তাকে স্কুটিটো ভালকে শিকি লয় কেইদিনমান মানে পুৰা বাহিৰত চলাব লাগিব লাইচেঞ্চো বনাব লাগিব ন স্কুটিৰ
সেইটোয়ে আৰু কি কয় স্কুটিটো কিন্তু মানে এনেকে যেনে ফিল্ডত যে‌ আমি শিকো ফিল্ডত শিকা আৰু ৰাস্তা চলোৱা বোৰে বহুত বহুত ডিফাৰেন্ঞ্চ থাকে বোলে। বিকজ ৰাস্তাত অ ৰাস্তাত এ যদি ভিৰ ভাৰ জাগা আছে তই সেইটো স্পীড কৰিলো তই খুন্দা খাবি লাহেকে থাকিলেও তই খুন্দা খাবিয়ে চ' মানে চাই চলাব লাগে যাতে মানে খুন্দা চুন্দাও নাখাও আৰু মানে ৰা বহুত ফাটে বোলে মানে চলাওতে বিকজ গাড়ী বহুত থাকে ত এটো আ ল কাৰণে কেনেকে তন লবি আগত চলাব কাৰণে বেছি কি চাইডৰ পৰা গাড়ী আহি গলে' স্পীডত আৰু ইয়াতে আমাৰ পাহাৰৰ জাগাতো আছে সেইখিনিতো বহুত এক্সিডেণ্ট হৈ থাকে
অ আমি যে চাইকেল শিকিছিলো তাত চাইকেলটো আমি গ্ৰাউণ্ডতে চলাব পাৰিলো বাহিৰতচোন চলাব নোৱাৰিলো
চাইকেলটো যদি ভালকে চলাব নোৱাৰ তেন্তে স্কুটিটো শিকাতে বহুত টাইম লাগিব বোলে
উম তাকে মই ভালকে লাইক স্কুটিটো শিকি ললে লাইচেঞ্চো আৰু বনাবলৈ অফিচত যাব লাগিব
অ স্কুটি টো শিকি ল'লে ই হৈ যাব যে মানে কলেজ কিবা কিবি যোৱা হ'লেও আৰাম ইজিলি বেছি দে টাইম ৱেষ্ট নকৰিকে যাব পাৰি
অ কিন্তু তইয়ো যদি লাইক তয়ো ভালকে পঢ় ডিগ্ৰীৰ কাৰণে ওচৰ পাজৰ কলেজত পাওঁ যাতে আমি একেলগে কলেজ যাব পাৰি নলদীপ হয় বেলেগ ৰা অ যাবি মই বেলেগে ৰাস্তা যাম এৰা এৰি কৰিব লাগিব
অ
উম
দে দে অলপ পিছত কথা পাতিম অ